কিহৰ তোমাৰ।
অ' ভালে আছোঁ তোমাৰ কি খবৰ?
মোৰ ভালে দিয়া। এনে তুমি ক'ব পাৰিবা নেকি। যে এনে একো নাই আৰু এনে বহি আছো। তুমি ক'ব পাৰিবা নে তুমি কি কৰি আছিলা আজি।
আজিৰ দিনটো।
হয়।
আজিৰ দিনতটো সেনেকুৱা একো কৰা নাই এনেই গ'ল আৰু ৰাতিপুৱা উঠি কিনে খোৱা লোৱা কৰি কিনেত এইফালে। এনে কিতাপ চিতাপ চাই আছিলো পঢ়ি আছিলো কিবা কিবি। পঢ়া শুনা চালো অলপমান তুমি কিবা পঢ়া শুনা কৰি আছা নেকি।
নাই মই বৰ্তমান এনেকা কিবা পইচাত কৰা নাই কিন্তু কৰিম কৰিম বুলি ভাবি আছো। এই কৰিম কৰিম কৰি ভাবি থাকোতে মানে দিনটো গুচি যায় আৰু কিন্তু কৰা নহয়। মোৰ এনেকুৱা চিষ্টেম হৈছে তুমি ক'ব পাৰিবা নেকি? ত কেনে কম দূৰ কৰিব পাৰিম আৰু মই।
অ পঢ়া শুনাটো তুমি কৰিম বুলি হেদিনা তুমি এটা কাম কৰিব পাৰা তুমি দিনৰ মানে এটা নিয়ম বনাই ল'ব পাৰা বা সময়সূচী বনাই ল'ব পাৰা। যে আমি মই দিনত আজি ৰাতিপুৱা একঘন্টা কৰিম বা ৰাতি এক ঘন্টা কৰিম তেতিয়া তোমাক। সহজতে হ'ব তেতিয়া তুমি গম পাই যাই সেই এঘণ্টা কৰিবই লাগিব। তেতিয়া তোমাৰ দিনত তোমাৰ দুইঘণ্টা তিনি ঘণ্টাকে বাঢ়ি থাকিব আৰু। তেতিয়া অভ্যাসটো হৈ যাব ন তেতিয়া তোমাৰ লাহে লাহে তুমি গম পাবা। যে বস্তুটো তোমাৰ একেলগে হৈ গৈছে। তোমাৰ তেতিয়া আৰু কোনো দিন বাদ নাযাব। তুমি সদায় তেতিয়া তোমাৰ পঢ়াটো চলি থাকিব আৰু।
আচ্ছা তুমি কি আজি ৰাতি বাজি পঢ়িছিলে নে কি পঢ়ি আছিলেনো?
তাকে তো সাবজেক্ট তোৰ মই কথা কলে আমৰ পৰীক্ষা কেতিয়াবাটে শেষ হৈ গৈছে ন ফাইনেল পৰীক্ষা তোমাৰোতো শেষে হ'ল।
অ' মোৰো শেষে হৈছে।
অ মই এনেই। কিছুমান গল্প কিতাপ পঢ়ি আছিলো ভাবিলো আৰু কি কৰিম এনে অলপমান আমনি লাগিছিলে সেইকাৰণে। উঠি কেনে খাই লৈ কেনে অলপ গল্প কিতাপ পঢ়ি আছিলো। বেলেগ একো পঢ়িবলৈ নাছিলে।
মোৰ কি হয় জানে নে এই পঢ়িম-পঢ়িম বুলি থাকোতে হাতততো মোবাইল থাকে তেতিয়া আজিকালি ত মোবাইল থাকোতে মান এটা ৰিল চোৱাৰ ইচ্ছা যায়। এটা ৰিল চোৱাৰ পিছত আৰু এটা ৰিল আহি থাকে স্ক কৰি যাওঁ। তাৰ পিছত কিমান টাইম ক'ত পাৰ হৈ। কেতিয়াবা গমে নাপওঁ। পাঁচ ছয় ঘন্টা এনেই পাৰ হৈ যায় মোৰ দিনত এইেইকাৰণে পঢ়া নহয় আৰু তাৰ পিছত
তুমি মোবাইলত কি, এ কি কি চোৱা এনে মোবাইলত তুমি?
এই এনেই ইনষ্টাগ্ৰাম, ইউটিউব চৰ্টচ, এ ইনষ্টাগ্ৰামৰ ৰিলচবিলাক আৰু ইউটিউব চৰ্টচ তাৰপিছত তোমাৰ আৰু কিবা হেৰি আছিল ন, এ ৱে ৱেব চিৰিজ তাৰপিছত তোমাৰ এ মিনি ড্ৰামা বিলাক। এ সেইবিলাকে চাওঁ আৰু।
অ, সেইবোৰ চাওঁতে সময় যায় ন? মোৰো সেনেকুৱা হয়, ময়ো মানে ইমান এটা নহয় যে মই কিতাপ লৈ বহি থাকিব পাৰোঁ, সেনেকুৱা মোবাইলটো মানে চাই কেনে মোবাইলটো অলপমান চাব গ'লে তেতিয়া ফিলিম বা সেনেকুৱা কিবা চিনেমা থাকিলে, সেইটো চাই দিও একঘন্টা-দুইঘণ্টা তেতিয়া সেইতো সময় গুচি যায়, তেতিয়া মানে পঢ়াটো ভালকে নহয়।
তুমিও মানে মোৰ লগত এক একে কৰা আৰু নে নেকি? কেতিয়াবা তুমি চোৱানে সদায় চোৱা আৰু?
নাই মই, নাই, নাই, মই সদায় নাচাওঁ, কাৰণ কাম থাকে নহয় বেলেগ-বেলেগ সেইকাৰণে, কিন্তু যেতিয়া সময় পাওঁ তেতিয়া মানে চাওঁ আৰু অলপমান, তেতিয়া ভালো লাগে চাই কেনে।
তুমিতো এনেই এতিয়া একজামবোৰ চাগে শেষ হল ন, তুমি যিটো কলা? এতিয়া কিবা বেলেগ পঢ়িবা বুলি ভাবিছা নেকি আৰু কিবা?
অ, পৰীক্ষা শেষতে মই বেলেগ মানে ৰখি আছো যে, কলেজৰ পৰা কিবা ফৰ্থ ইয়াৰ বুলি যে কৈ আছ ছিলে যে এইটো কিবা কৰ্চ ওলাব, তে সেই ফ'ৰ্থ ইয়াৰকটো কিবা কলেজৰ পৰা কৰিব নেকি তাকে ভাবি আছো মই। অ', মই ডিগ্ৰীত, তোমাৰ কি ডিগ, অ'
নাই, নাই, মোৰ ডিগ্ৰী নহয় মোৰ এতিয়া এম কম চলি আছিল মোৰ ইটো।
এম কম চলি আছে নেকি?
হয়।
অ' আচ্ছা, তুমি এম কম মানে কি ক'ৰ পৰা কৰি আছা মানে, কিমান দিন হ'ল এনে?
মোৰ এম কমটো প্ৰায় দুই বছৰে হ'লতো, লাষ্ট, লাষ্ট আছিল মোৰ। এইবাৰ
অ, এইবাৰ লাষ্ট আছিল ন, নাই ঠিক কে আছে, মইতো এইবাৰ তাকেই, এইবাৰ ডিগ্ৰীটো শেষ হ'ল।
মই এনেই এইটো হেৰি কে চি, কি বুলি কয় এইটো তোমাৰ, গুৱাহাট টী কমাৰ্চ কলেজ নেকি, জি চি চি, তাৰ পৰাই কৰিছিলো। এই চানমাৰিত যিটো আছে আমাৰ
অ' হয়। তাৰে পৰা কৰিছা ন? অ' আচ্ছা।
কৰিছা ন এইবাৰ? কৰ'বাই পঢ়িছা তুমি?
মই কে চি দাস কমাৰ্চ কলেজ যে আছে, সেই তাৰে পৰা কৰিছোঁ আমাৰ গুৱাহাটীতে আছে নহয়, চিনি পোৱাই চাগে তুমি।
হয়।
অ মই তাৰে পৰা কৰিছো, এনেই তুমি পঢ়া-শুনা এনে তুমি পঢ়া শুনাটো মানে কেনেকুৱা কৰিছিলা, তোমাৰ পৰীক্ষাৰ আগলৈকে?
নাই পৰীক্ষাৰ লগতো ইমান বেছিতো পঢ়া নাই, বাট পৰীক্ষা যিদিনা আছিল ন তাৰ আগদিনা মানে ৰাত ৰাতিপুৱাৰ পাই ৰাতিলৈকে মানে পঢ়ি আছিলো আৰু, এনে আগত ইমান পঢ়া না মোৰ, কিন্তু পৰীক্ষা আহিলে মানে মাইনডত কিবা এই যে পঢ়িবই লাগিব, সেই পঢ়িবই লাগিব এনেকুৱা কিবা এটা চিষ্টেম আহি যায়। আৰু আমাৰ হেৰি, কিবা পংকজ কি কাকচান এই এনেকুৱা কিবা মানে ৱেবচাইট এটা আছিল আৰু। তাৰ পৰাই নোট্ছখিনি কিনিছিলো।
হয়-হয় মইও গম পাওঁ তাৰে পৰা অ' তাৰে তাৰ পৰা ময়ো মানে ডিগ্ৰীৰ কাৰণে পঢ়িছো ছাৰে মানে কি কৰে ছাৰে যিবিলাক মানে পঢ়াবোৰ থাকে নহয় গোটেই খিনি চাৰে ধুনীয়াকে বনাই কনে গোটেই বনাই কেনে যিমান চিলেবাছত আছে বা যিমান আমাৰ কিতাপত আছে গোটেই খিনি ছাৰে একেলগে বনাই কেনে গোটেই উত্তৰ বিলাক আৰু প্ৰশ্ন বিলাকো বনাই দিয়ে ছাৰে যে ইমান ইমান নম্বৰৰ প্ৰশ্ন আহিব পৰীক্ষাত ইমান লাগিব গোটেই খিনি গম পাই যে একেবাৰে তেতিয়া একেলগে লৈ কেনে পঢ়ি থাকিব পাৰি আৰু চাৰে ধুনীয়া পৰীক্ষাৰ দুই মাহ আগত বা তিনি মাহ আগত আ তাতে দি দিয়ে তেওঁ ধুনাকে আমাৰ টেষ্টো হৈ যায় চেচনলো হৈ যায় সেই যিটো সৰু সৰু পৰীক্ষা থাকে সেইবোৰো হৈ যায়
আৰু ছাৰৰ কিন্তু নোট্চখিনি যিখিনি বনাই লয় ছবত চে টপ নোটছ কব পাৰি বহুত ভালদৰে পাৰি কাৰন পাই।
অ বহুত সহজ থাকে
সেইটোয়েই আৰু তুমি ক'ব পাৰিবা নেকি তাতে তুমি বি কম যিটো দিলা আৰু চবতকে ইজি চাবজেক্ট কোনটো আছিল তোমাৰ বাবে
এই বি কম যে মই এইবাৰ ছিক্স ছেমত যে দিলো ইয়াতেতো মোৰ বেছিভাগ ছাবজেক্ মোৰ ইজি ক'ব' মোৰ থিয়ৰৰি ছাবজেক্ট মোৰ ইজি কব গলে মোৰ থিয়ৰী চাবজেক্ট বোৰ লাগে ফাইনেন্ঞ্চৰ যিবিলাক চাবযেক্ট আছে কাৰন মোৰ মেজৰ ফাইনেন্ঞ্চ আছিলে। ত ফাইনান্সৰ সাবজেক্ট বিলাক কি হয় লিখিব পাৰি ধুনীয়াকে বুজি লয় কেনে পৰীক্ষাত ধুনীয়াকে বনাই বনাই কেনে লিখিব পাৰি তোমাৰ এক পেজ হওঁক দেৰ পেজ হওঁক পাঁচ নম্বৰৰ বা দহ নম্বৰৰ হলেও ধুনীয়াকে তাতে নিজৰ পৰা নিজৰ ভাষাত লিখিব পাৰি এটা বস্তুটো অকল বুজি ললে হ'ল তাৰ পাছত আমি বহুত সহজতে সেইটো বনাই কিনে লিখিব পাৰো আৰু সেইটোৱে ভাল হয় কিন্তু প্রেক যদি চাব যাও অংক কৰিব লাগে ন সেই অংকবোৰত কি হৈ যায় আমি অ', কোৱা?
মোৰটো মোৰটো একাউন্স আছিল ন মোৰ মে একাউঞ্চ আছিল আৰু একাওন্সত মই এটা উৎসৱ বনাই কি লেখিব পাৰ নাই চব মেটছে আহে অলমষ্ট প্ৰায় ত মেচ খিনি কৰি থাকোঁতে কৰি থাকোঁতে এ বহুত টাইম খিনি গুচি যায় আৰু তোমাৰতো থে কিবা বেলেগ চাবজেক্টটো আছিল থাগে ন হেৰি মেথছৰ বাবে কিবা বেলেগ চাবজে আছিল নেকি তোমাৰ
মেথছৰ বাবে এইবাৰ আমি দিলোঁ এটা অ' আৰ বি অপাৰেচন ইচাৰ্ট ইন বিজনেছ এই চাবজেক তো মানে এইটো আমাৰ মেথছ আছিলে গোটেইখিনি ত এই মেথছৰ চাবজেক খিনি কি কৰিছো মই নিয়ম বোৰ চব পৰহি লইছো যে কেনেকৈ আমি সলভ কৰিব লাগে কেনেকৈ আমি সমাধানটো উলিয়াব লাগে সেই নিয়ম হিচাপে বহাই বহাই আনি কৰি লৈছোঁ আৰু এটা বস্তু ভালো হয় তোমাৰ অংক কৰিলে যে অংকত আমি যেনেকুৱা কৰো আমাৰ লাষ্টত যদি উত্তৰটো নিমিলেও তথাপি আমি যিখিনি কৰিছো সেই হিচাপে আমি আধা নম্বৰ বা এক নম্বৰ দুই নম্বৰ হলেও পাই যা কাৰণ সেইটোক ষ্টেপ মাৰ্কিং বুলি কয় সেই মাৰ্কিং খিনি আমি পাই যাওঁ তেতিয়া আমাৰ ভাল হয় ওত আৰু বেছি লিখিব নালাগে আমাৰ এক পেজত যদি পাঁচ নম্বৰ আছে আমি পাঁচ নম্বৰে পাম আমাৰ দুই নম্বৰ বা তিনি নম্বৰ নহয়। কিন্তু যদি আমি থিয়ৰি কৰিব যাওঁ আমাৰ পাঁচ নম্বৰ কাৰণে আমি দেৰ পেজ লিখিব লাগে দুই পেজ লিখিব লাগে তথাপি বহুতকে কাটি কেনে তিনি নম্বৰ বা চাৰি নম্বৰ দিয়ে যিজন শিক্ষকে চাই
মই কিন্তু ইমান নেলেখো মই ইমান লেখা নাই কিন্তু কি এতিয়াও মই মানে কি কৰো জানানে এ হেৰি চিষ্টেমেটিক ৱেট ৱাইজ বনাই লওঁ আৰু তেনেকুৱা ধৰ তোমাৰ যিটো টপিক নাথাকক কিয় তাৰে মিনিং মিনিংটো আগতে লিখিলো মই তাৰ পিছত হৰু হৰা কে পাঁচ পাঁচটা পইণ্ট লিখি দিলো তাৰপিছত কনকুলোজনটো লিখি দিলো বাত চিষ্টমেটিক ৱট ৱেত লিখিলে তোমাৰ মাৰ্ক্স টো ধুনীয়াকে উঠি যায় মোৰো এনেকুৱা হৈছে সদায় তুমি এনেকুৱা কি লেখা নে নে লেখা
অ' চিষ্টেমেটিক । উম, ঠিকে কৈছা তুমি মানে মোৰ ইমান এটা এনেকুৱা লিখা হোৱা নাই কাৰণ মানে মই যেনেকৈ লিখিছিলোঁ মই কি কৰিছিলো মই প্ৰশ্ন হিচাপে বনাইছিলো যে দচ নম্বৰ প্ৰশ্ন এইটো ত' এটা পাঠৰ পৰা আমাৰ দুটা হ'ব পাৰে ইয়াৰ পৰা দুটা হ'ব পাৰে তে সেই দুটা চাই লওঁ মই। আৰু এইফালে তোমাৰ এক নম্বৰ বা দুই নম্বৰ যিটো থাকে সেইটো পাঁচ নম্বৰ ভিতৰতে মিলি যায় তে সেনেকুৱা মই প্ৰশ্নই থাইছো সহজতে তোমাৰ যে পৰা এই দশটা প্ৰশ্ন মই বেছিকে চাব লাগিব কাৰণ এইটো ধৰি যদি কলেজতো কৰোৱা হৈ ছে বা যদি মই নিজাকেও চাইছোঁ বা, মোবাইলতো যদি পাইছোঁ তে সেইটো বস্তু মই অলপ গুৰুত্ব দিওঁ সেইটো লিখিাও প্ৰশ্নটো যে এইটো প্ৰশ্ন আমি চাব লাগিব, যে পৰীক্ষাৰ আগতে প্ৰথমে মই, পাঠটো সম্পূৰ্ণ কৰো গোটেইখিনি পঢ়া খিনি শেষ কৰি লওঁ, তাৰপাছত মই সেই প্ৰশ্ন বিলাক উলিয়াই কিনে, সেই প্ৰশ্নবিলাক চাই লওঁ এবাৰ যে, এইটো পঢ়িলোঁ নে নাই। টো হ'ল নে নাই, সেনেকোৱা হৈ যায় আৰু পৰীক্ষাৰ আগলৈকে, তথাপিও পঢ়া ইমান বেছি থাকে যে শেষো নহয়, কেতিয়াবা কেতিয়াবা এনেকোৱা হৈ যায়।
অ', তুমি যি কৈ আছা কৰিয়াৰ ডিগ্ৰীটো তুমি কৈ কিবা ফ'ৰ ইয়োৰ ডিগ্ৰী ন কিবা সেই ফ'ৰ ইয়েৰ ডিগ্ৰীটো কি মানে। কনফিউজনটো ক্লিয়াৰ হ'ল নে এতিয়া তোমাৰ।
নহয় মানে ক্লিয়াৰ হোৱা নাই কাৰণ মানে কি আমাৰ যিটো গুৱাহাটী ইউনিভাৰ্চিটি আছে তাৰে পৰা মানে ফ' ইয়াৰ ডিগ্ৰীটো এতিয়ালৈক কোনটো কোনটো কলেজত- সুধিব পাৰিব, কোনটো কলেজৰ কেপাচিটি আছে কোনটো কলেজৰ ছাত্ৰ, ৰাখিব পাৰিব নে নাই। শিক্ষক আছে নে নাই সেইবোৰ চাব লাগিব তেতিয়াহে হ'ব। আৰু ইয়ালৈকে কৰিব গ'লে এতিয়া ৰখি আছো বহুত দিনলৈ কাৰণ বেলেগ আকৌ, কৰ্চৰ কাৰণে এপ্লাই হৈ হৈ আছে তুমি যিটো এম কম কৰি আছা, সেই এম কম কৰ্চৰ কাৰণে এপ্লাই হৈ আছে ন' তে সেইটো কাৰণে যদি ৰখি থাকোঁ তেনেহ'লে এই কৰ্চৰ এপ্লাইটো গুচ গুচি যাব, তাকে মই চিন্তা কৰিছোঁ কি কৰিম কিন্তু এতিয়াতো সময় আছ ছে, ডিগ্ৰীৰ ৰিজালটো অহা নাই। সেইকাৰণে বহুত কনফিউজন কাৰণ চৰকাৰৰ এইটো নতুন প্লেন।
আচ্ছা, মই কিন্তু মোৰ বি কমটো কিন্তু এই কে চি দাসৰ পৰাই কৰিছিলোঁ। তাৰ তাতে আগতে ই হয় বি কমটো, তাতে আগতে ইনফ্ৰাষ্ট্ৰাকচাৰটো ইমান ভাল নাছ তেল এতিয়া তিন শ টকাটো ভাল হ'ল নে?
অ এতিয়াতো নতুন কিবা বিল্ডিংও বনাইছে এইফালে, তোমাৰ সিহতে হ'ব পাৰে যে আৰু ছাত্ৰ বাঢ়িব সেইকাৰণে কৰিছে, তোমাৰ সময়ত কেনকুৱা আছিলে?
নাই তাতে নতুন বিল্ডিং নাছিলে আমাৰ সময়ত। এটা কিবা চাইডেদি পুৰা আহ তাত তাতে চাগৈ আমাৰ আগতে এটা কেনটিন আছে ছিল, তাৰপিছত এটা পুৰা বিল্ডিং আছিল আৰু। সেইটোৱে আছিল।
এতিয়াতো বস্তু বদলি গৈছে। এতিয়াতো চাৰি পাঁচটা মানে এনেকুৱা গোল হৈ কিনে চাৰিওফালৰ পৰা বিল বিল্ডিং হৈছে এইফালে নতুন এটা বিল্ডিং বনাইছে কেটিন ভঙি কিনে নতুন কেণ্টিন বনোৱা হৈছে, তুমি চাগে দেখা নাই?
নাই দেখা। দিয়া ঠিক আছে কেইটয়াবা কেইটয়াবা লগ কৰিম দিয়া। তুমি ফোন কৰিবাচোন মোক। ওপৰত